হেল্ল '
কি কৰি আছ'?
মই আছো এনে, তই?
এয়া, আছোঁ এনে কিবা খালি?
মই নাই, খোৱাই নাই পানী আৰু গ্ৰীণটি দিলে মাই হেয়া খালোঁ। হেল্ল'! তই ব্ৰেকফাষ্ট কৰিলি?
নাই কাৰাই নাই এক্সাম আছে যে। এক্সামৰ আগত লাহেকে খাই যাম।
অঁ, কি এক্সাম আছে?
আজি মোৰ পি পি এম।
অঁ।
বা হঁত কি কৰি আছে?
উম জোনবাটো স্কুল গ'ল।
হোঁ
জ্যোতিবাটো, এইয়া ভিনদৌৰ লগত আছে।
ওঁ
মা অঁ, মা আছে ঘৰতে, পাপা আজি আহিব চাগে। ওঁ নন্দীয়ে কি কৰিছে?
আছে। তাইৰ আজি ৰিজাল্ট দিব।
অঁ তাইৰ এক্সাম হৈ গ'ল।
ওঁ প্ৰথম গোট পৰীক্ষাটোৰ আজি ৰিজাল্ট দিব।
অঁ, অঁ তই যাবি নে মা যাব?
মা যাব। মই অকমান লাহেকে যাম আৰু কলেজলৈ ওলাই।
অঁ, অঁ--আচ্ছা। বাবাই কি কৰিছে?
বাবা ডিউটি যাব এতিয়া, ৰখি আছে কাৰোবালে।
অঁ--হ
ব্ৰেকফাষ্ট কৰানাই মানে?
নাই কৰা। অলপ পিছত কৰিমহে।
পৰীক্ষা কেনেকা হ'ল?
মো-পৰীক্ষা ওঁ ঠিক্‌ থাক, তেনেকুৱা বহুত ভালো হোৱা নাই, বহুত বেয়াও হোৱা নাই। পাছ্‌
ঠিক্‌ হৈছে আও?
উম, ঠিক্‌ হৈছে আও। লিখাটো লিখিছোঁ বাকি জানো কিবা হ'য়। তোৰ পৰীক্ষা কেনেকা গল
ঠিকেই হৈছে বেয়া হোৱা নাই এইবাৰ ফুড চামৰ গোটেইকেইটা পৰীক্ষাই ভাল হৈছে বাৰু
অ
আজিটোহে চাওঁ কি হয়
অ অ ভাল হ'ব ভাল হ'ব পঢ়িছ নে নাই ত
অলপ চলপ।
কি পছ বা
স নাই লোৱা দেই মই
মই ওলাই নাযাওঁ ঘৰতে আছো।
বাৰ লগত নাযাঅ
ন নাযাওঁ বতৰটো বেয়া যে
ববা কেইটা মানত পাবহি
পাপা জানো সন্ধিয়া মানে পাবহি চাগে গম নাপাওঁ দেই ইমান ভালকে
পাপাৰ তাত কাম হলে আহি যাব উম উম
এনে আজি আজি আহিবনে
অ আজিয়ে আহিব
আজি মানে কাম হৈ যাব তাত
আহ
উম উম
ৰখিয়ে কি কৰিছে
হা
ৰকী
আছে সি ভাত খালে আৰু এতিয়া ভাত খাই পেলাই এতিয়া এই হেৰি কৰি আছে এই শুই আছে ঠাপকাখানা বগাত
অ
ৰাতিপুৱা সিও জল্দি উঠিলে
অ
ম আজি জল্দি খাৰ পালোঁ আকৌ কাইলৈ তোৰ কাইলৈ তোৰ আকৌ সেয়া সুধিব যাব লাগিব মই ৰাতিপুৱা
অ অ কাইলেতো ৰাতিপুৱা জলদি উঠিব লাগিব তেনেহলে।
উম ছটাহ মানত যাম আৰু
আহ
তালৈ যা গৈ পেলাই এইখিনি কৰোঁ
তই কাইলৈ পাই ষ্টাৰ্ট কৰিবি নে কৰিবি নে পৰখি পৰা?
নাই নাই। কাম পৰহি পা তাৰ কাইলৈ কালি মোৰ হেৰিটো বনাব। উ নাইটটো বনাব বাকী চব কামটোৰ পৰা ষ্টাৰ্ট হ'ব। মানে নহয় সিহঁতৰ এদিন মানে বনাওঁতে যায়, গুৱাহাটীত বনায় ন? প্ৰফাইলটো গুৱাহাটীত বনাইতো, সেইটো বনাওঁতে যাব এদিন। তাৰপিছত সেইফালে বনোৱাত পিছৰ দিনাখনৰ পৰা মানে দিয়ে ওলায় ওলায়। প্ৰথম দশটা দিব, তাৰপিছত ধৰি লোৱা পঁচিশটা দিব। তাৰপিছত তোৰ নিজৰ মতে আন ষাঠিটা, সত্তৰটা যিমান আন আৰু!
অ' অ'।
কথা আৰু।
অ'। সেইটো চাইডে কিমান ওলায় সেইটোৰ ওপৰতো চাগে ডিপেণ্ড কৰিব।
এতিয়া সেইটো যোনটো মানে জেগা পাইছো, সেই জেগাটোত কোৱাত বাও কৈছে। সোমাই পাৰছে মানে এনেকে বেছিকে যেনেকা, ষাঠি-সত্তৰটা মানে ডেইলি আহে আৰু। আৰু অকল, অকল, অকল সেইটো কোম্পেনীৰে বুলি নহয়তো। মানে চবৰে সোমাই আৰু ধৰ মানে তেনেকুৱা। উম আৰু কিবাকিবি তেনেকা মানে বস্তু জেগা আছে। অৰ্ডাৰ দিব পৰা আছে ন! সেইবিলাককো আছেটো, সেইবিলাকৰ পৰাও সোমায়। সেইয়া আহি আহি পেলাই মানে সেই দিলেই হ'ল আৰু।
অ' ভালেই যিমান বেছি হ'ব, তোৰ তিমানেই প্ৰফিট হ'ব।
উম।
কষ্টও হ'ব বাৰু দেই। বতৰটো এনেকুৱা হৈ থাকিলেতো ভালেই, কিন্তু যদি।
কালি নিচিনা বৰষুণ দিলে বেয়া।
অ' বেছি ৰ'দ দিলেও অসুবিধা হ'ব।
বৰষুণ দিলে মেইনকেচ বেছি প্ৰব্লেম হ'ব।
উম।
কাৰণ এতিয়া তোৰ বৰষুণ দিলে ৰাতিপুৱা মই যোৱাতটো দিগদাৰ হৈ যাব। ৰেইনকোটটো আগত সেই ইমানজাক বৰষুণে ৰেইনকোটটো টিকিব নোৱাৰিতো। যদি বৰষুণ লাহে লাহে আহে নৰ্মেলকৈ যদি আহি থাকে, তেতিয়াও বেলেগ কথা। যদিকে পুৰা টান বৰষুণ আহে তেনেকা যোৱাকালি আহিছে টানবৰষুণ।
উম।
ত সেইকাৰণে আৰু। চাও চবফালে এতিয়া কালি দাদাৰ লগতো কথা পাতিলো, যোনটো দাদা আছিলে ইয়াতে।
উম।
সিও কৈছে যে, হেৰি মানে কালি মই তাৰপৰা আহি পেলাই মানে তাৰ তাত সোমাই পেলাই। অকমান মানে এনেকে শিকি আহিলো আৰু, কেনেকে কি কৰে? তাৰপিছত সি কৈছে আৰু যে। উ তই চিন্তা কৰিব নালাগে। হেৰি মই তোক এই পিলাক কেনেকে দেখুৱাই দিছো তোমাক। এনেকে যেনেকে কৈছো তেনেকে কৰিলেই হ'ল খালি।
উম।
ত এতিয়া বাৰু কালি অলপ সময় তাত কৰিলো, আহি পেলাই এ আকৌ যোনবতে স্কুলত আ গাড়ী এক্সিডেণ্ট
হুম?
যোনবাহঁতৰ স্কুলত কালি খা গাড়ী মাৰি দিয়া নাই!
অ' অ'।
গাড়ীখন ডীলাৰত আছে বোলে এতিয়া। উ কালি। সেয়ে ফোন কৰিছিলে আজি মোক আকৌ চুপা চুপিখন চাবলৈ লগ ধৰিছিলে আমাৰ কাপোৰতে।
অ আচ্ছা।
কিন্তয়া ঘৰৰ পৰা যাব নিদিলে মোক।
উ পৰীক্ষাও আছে সেইটো কাৰণে।
কৈছে পৰীক্ষাতো দি ল প্ৰথম শেষ কৰিল তাৰপিছ যি কতা আগত মানে আৰু কেইখনমান আহি আছে মোৰ। ত সেই ছবি কেইখন চাবলৈ বেছি মন আছে মে।
অহ।
এ কি বনাবি আজি।
নাজানো নৰ্মেল। কিবা অটছ তেনেকে খাওঁ।
পাপা আজি আহিব যে আহিছোপ মা চাগে ওলাই যাব।
আজি নযাব চাগে গলে কাইলে মানেহে যাব।
ৰাতিপুৱা।
অ।
মায়ে খুব ভাল পাইছে চাগে এতিয়া।
উম। ভাল লাগি আছে মনটো।
মায়ে কালি কিয় নগাঁৱৰ ফালে মাতি লয় বোলে।
নাজানো নিজৰ ঘৰটো তাত যে সেইটো কাৰণে চাগে।
নহয় মোক লগাই আছে মই দেখিছো ন? মানে মই তোমাৰ মুখখন দেখি। লে গম পাই যাওঁ মানে মগাল হচাকটো এনেকৈ চাই পেলাক কৈছে না, সেয়া এতিয়া কাইলৈ আকৌ। কালিৰ পৰা সেয়া মোৰ লেঠা কৰা বুলি ইভিনিং টাইমৰ আকৌ দৌৰিব যা। পালে তাৰপা এতিয়া কাইলে বাৰু কাইলে বাৰু তাত কাম নাই কাইলৈ মই এতিয়া ৰাতিপুৱা যে যাম যে
উম।
শুনিছ?
শুনিছোঁ,
ৰাতিপুৱা গৈ পেলাই সেই পাৰ্চেল থৈ তাত মোৰ এইটো আই ডি চাইডি বনাম। তাৰ পিছত বনোৱা বনোৱাৰ পিছত তোৰ ঘৰ আহি যাম বাৰু তাৰ পিছত দিনটোৰ কাৰণে মই ফ্ৰি আছো।
অ অ।
চাও কি কৰিব পৰা যায়।
অ।
শুনিছ?
শুনিছোঁ।
সেইয়াই এতিয়া। তাৰপিছত লাহে লাহেকে কম আৰু।
কাইলৈ মহাৰাম নহয় জানো?
নাজানো গম নাপাও।
হয় হয় কাইলৈ মহাৰম হয়।
হয়, হয়।
এনে দেওবাৰে নগাঁও যোৱাৰ কথা আছে।
ব দেওবাৰলে চকু দেখুৱাব।
অ।
নাযাওঁ।
জানো ইমান চিয়ৰ হোৱা নাই মানে হেৰি কাৰণে যোনবা স্কুলটোৰ কাৰণে কাইলৈ যদি তাৰ বন্ধ থাকে মহৰমত বন্ধ দিয়েই তো ন
দিয়েবানে সুধি হয় নহয় কালি
অ ত এই সেইটোয়ে
ন গাৰ্লচখন নিদিবও পাৰে দেই চৰকাৰী স্কুলৰ হ
নহয় ডিচিয়ে বোলে ৰিলিজ কৰে বোলে
অ ডিচিয়ে দিয়ে বন্ধ
অ ডিচিয়ে‌ যদি দিয়ে তেতিয়া বন্ধ হ'ব নহ'লে চানডে যাব লাগিব আৰু
আহ
তাকে মই ফ্ৰেম নলওঁ চাগে যোনবাইহে ল'ব ফ্ৰেম গোটা
চচমা
হা
চশমা
অ চচমা মই ফ্ৰে হল মই ডক্তৰৰ নাম নাজানো মই
হম
অ
জানিব লাগে আকৌ
উম
যাৰ তাত দেখাব যাবি
হ
যাৰ তাত দেখা প যাবি সেই ডক্টৰটোৰ নাম জানিব লাগে আকৌ
নাজানো কিন্তু ফিমেইল হয় মানে মাইকী মানুহ হা উ আহ মানুহজনী ভালেও হয়
অ
স্কীণখন ইমান ধুনীয়া
মানাজানে
উম
হয় ত আজি দুপৰীয়া স্পেচিয়েল কি
নৰ্মেল ভাত দালি আৰু একো নাই ৰাতিকেহে চাগে ৰুটি আৰু পনিৰ বনাব পাপাহ আহি পাব যে সেইটো কাৰণে
উ দে ঠিক আছে দে
উম হ'ব দে বাই বাই
বাই বাই
উ